কৈছা
অ শুনা পাইছো, তুমি পাইছা নে?
অ অ আহিছে এতিয়া
ওম
অহ কি কৰি আছা
কৰি আছিলা অহ এ মই এনে শুই আছিলো আৰু অলপ বিচনাত
অ ময়ো এনেই বহি আছিলোঁ
উম এই মাত্ৰ মানে অ অ ভাল তোমাৰ
অ আছো ভালে
অ ঘৰৰ খবৰ কি ঠিকে আছে নে চবে
অ ঘৰত চবে ভালে আছে তোমাৰ
অ ঠিকে আছে ভালে আছে
অ অ
উম অ এই হেই মই এই মাত্ৰ মানে এটা ছিৰিজ চাইছিলো এই অলপ চাইনিজ ড্ৰামা আৰু ইমান মানে, হা
চাইনিজ ড্ৰামাও চোৱা নেকি?
অহ চাও চাইনিজ, কোৰিয়ান একো বাদ নাই আৰু
অ মইয়ো
মানে অ মানে এটা চিৰিজ জাষ্ট কমপ্লিট কৰিলো মানে শেষ কৰিলো। ইমান মানে বেয়া মানে বেয়া লাগিছিল আৰু ইমান ইমচনেল আছিলে। বাৰু, উম অহ অহ, কোৱা মানে সেইটো মানে, হুম এইটো মানে নভেল মানে বেচ আছিলে। নভেলটো মানে নেভাৰ এণ্ডিং চামাৰ
অ আত্চ্ছা
উম। মানে নভেলটো মানে পঢ়িলে বোলে আৰু বেয়া লাগে মানে বহুতটা এনেকা চিনচ আছ- এ যত মানে একদম বেয়া লাগে। ইয়াতেতো ষ্টিল অলপ সেইটোতে মানে একদম মানে মাথা ঘূৰাই যায় মানে একদম ট্ৰমেটিক মানে।
অ কিছুমান একদম হিট কৰি যায় কিছুমান চিৰিজ কিছুমান মুভি একদম মানে মনত লাগি যায়।
সেইটোৱেটো যি নহওক এণ্ডিংটো যে ভালেই দিছে আৰু অ।
কোৱা টাইপৰ ড্ৰামা চাই ভাল পোৱা, বলিউডৰ নে কি? কৰিয়ান না চাইনিজ
মইতো এনে সৰু থাকোতে ধৰি লোৱা ইভেন ক্লাচ টুৱেলভৰলৈকে ম‌ই মানে হিন্দীয়ে চাইছিলো, সেই ষ্টাৰ প্লাছৰ সেনেকে চাইছিলো চিৰিয়েল কেইটা অ
তা আছিলা আগতে মানে
হে হে একদম একদম মানে এই তাইমতে বহি যাও ন।
উম।
যেতিয়াই টাইম আহে তেতিয়াই বহি চাও আৰু মাহঁতেও চাই
অ মাহঁতৰ লগতে বেছিভাগ চোৱা গৈছিল সৰু থাকোতে, মাহঁতে যিবোৰ চিৰিয়েল চাইছ- ছিল সিবোৰৰে চোৱা গৈছিল বেছে' তাৰ পিছত আৰু ডাঙৰ হ'লেও এতিয়া মোবাইল হ'ল তেতিয়া অকমাই কৰিয়ান ড্ৰামাৰ এডিক্টেড হৈ গলো, সেয়ে আৰু চাই থাক-
ঠিকেই অ।
বেছি ভাগ চাই কমপ্লিটে কৰিছো।
অ বা অ মানে সেইকেইটা চালে মানে এতিয়া নতুন লেংগুৱেজৰ তোমাৰ ভাগ খাও শিকিব পৰা যায় আৰু।
পাৰি নতুন বস্তু শিকিব পাৰি বেলেগৰ কালচাৰৰ বিষয়ে অলপ জানিব পাৰি।
উহু সেইটোৱে অসমীয়া চিৰিয়েল চাইছিলা নেকি আগতে?
নাই নাই মই অসমীয়াৰ ক'ব গলে মই অকল গান শুনিছো আৰু। চিৰিয়েল ছোৱা নাই মূভিও চোৱা নাই মই?
অ অ মইও চোৱা নাই সিমানটা আৰু। মানে চবে কৈ থাকে বুলি শুনিছো এনেকে ভাড়া ঘৰ শুনিছিলো।
অ নাম শুনিছো বাৰু, যিকেইটা মানে ফেমাচ ফেমাচ আছিল। সেইকেইটাৰ নাম শুনিছোঁ।
অ। কিন্তু মানে চোৱা নাই যায় আৰু অ অ সেইটোৱেতে।
সৰুতে হলে তুমি কাৰ্টুন চাইছ- ছিলানে? কাৰ্টুন চাইছিলা অ।
অ অ চাইছিলো চাইছিলো, এতিয়াও চাওঁ আৰু মাজে মাজে।
অ এতিয়াও চাই কেতিয়াবা ভাল লাগে ভাত খোৱাৰ টাইমত চাবাচোন।
অ অ একদম একদম মানে সেইটোয়ে ভাত খোৱাৰ টাইমতে চোৱা যায় মানে। কাৰ্টুন কেইটা চালে।
তোমাৰ ফেভৰেট কাৰ্টুন কি হয় বাৰু?
অ এতিয়াই সুধি আছিলো তোমাৰ এইটো, মই দৰিমন হয় এনে।
অ মোৰ দৰিমন হয়, চিনচেন হয়। এই দুটাই মানে মই বেছি চাইছো সৰু থাকোতে আৰু টিভিতো চাইছিলো মানে অগি চাইছিলো।
অগি এন দা ককৰজ অ, এতিয়া এই ৰ'ল নাম্বাৰ টুৱেণ্টি ৱান যে। অ তাৰপিছত টম এণ্ড জেৰি, মিষ্টাৰ বিন
তাকেইটো সৰু কালৰ মেমৰিজ একদম বেলেগে আ টো, অকল কাৰ্টুনৰ দুুনীয়াতে আছিলো।
অ চকুত মানে ভাহি পৰে আৰু
উম, ৰাতিপুৱা উঠি কাম নাই আৰু টিভিটো অন কৰি লৈ বহি লৈ, ৰাতি টোপুনি যোৱালৈ
উম আৰু স্কুলৰ পৰা আহিলেই মানে টিভিটোৰ চুইচ অন মানে কিন্তু
সেয়ে, এনেই তুমি বলীউডৰ মুভি চোৱা নে।
বলীউড মুভি মই কমেই চাওঁ মানে আজিকালি ক'ব গলে।
কিন্তু আগৰ কিছুমান বলীউডৰ মুভি চাবাচোন ভাল লাগে। যিন যিবোৰ শ্বাহৰুখ খান, চালমান খানৰ মুভিবোৰ, মানে সেইবোৰৰ মিনিং থাকিছিল মুভিৰ ভাল লাগিছিল কিন্তু। গানবিলাক সেইবাতৰ মুভিবিলাক।
উম
আগতে চোৱা নাছিলো কিন্তু এতিয়া মানে চাওঁ আৰু
অ আজিকালি চালে মানে পুৰণা কেইটাই চাব ম
অ নতুন আৰু সেনেকুৱা হিট মুভি নোলায়ে বেছিভাগ ক'ব গ'লে। আগৰ উম। আগৰ অজি ষ্টাৰৰ দৰে এতিয়াবোৰ নহয়েই।
হয় হয়। উম সেইটো যে ঔম শান্তি ওম।
অ চাইছা তুমি।
অ সেইটো যে মই সৰু থাকোতে চাইছিলো ন, মোৰ এতিয়া মানে সেনেকে মানে সৰু আছিলো তো, ত' সেনেকে মানে ইন মানে বস্তু কেইটা মানে মোৰ মাথাত মানে প্ৰচেছ কৰিব পৰা নাছিলে। সেইকাৰণে
এ বুজি পোৱা নাযায়ে তেতিয়া চালে।
উম। তই সেইকাৰণে মানে উ চিনচ কেইটা মানে বহুত মানে বেয়া লাগিছে মানে কষ্ট লাগিছিল মানে। সেইটো মানে হেণ্ডেল কৰিব পৰা নাছিলো। একদম মানে ইমোচেনেল আছিলে দোষ লাগে লাগে অ।
এনে তুমি আৰু চোৱা নাই নেকি বলিউডৰ মুভি।
হা হা।
এনেই আৰু তুমি চোৱা নাই নেকি বলিউডৰ মুভি।
চাইছো মানে বহুত কম চাইছো কিন্তু যিকেইটা চাইছো মানে একদম মনত আছে। বলিউড ন বলিউড।
কিট আগৰ জামানাত যিবোৰ হিট হৈছিল সেইবোৰ চাবাচোন ভালেই লাগে।
অ এই কমেডি কেইটা যে আছিলে। অ কি ধামাল, ধামাল অ সেইকেইটাও চাইছিলো।
অ তুমি এনে ৰিয়ালিটি শ'ছোৱানে।
আগতে চাইছিলো আজি। কালি নাচাও এই ৰিয়েলিটি শ্ব' মানে ধৰি লোৱা ডেন্স বা গান। সেইকেইটাই চাইছিলো মানে।
এনেই বিগ বছ ৰ'ডিচ এইবোৰো নোচোৱা।
না সেইকেইটা মানে কি কম আৰু মানে ইমান। চাব দিয়া নাছিলে ক'ব গ'লে টিভি মোক। তো মানে মাহঁতে যেতিয়া চৰিয়েল চাই তেত তিয়াই চাও আৰু আৰু একদম সৰু থাকোতে মানে কাৰ্টুন চাইছিলো। পিছত মানে বাকী চেনেল কেইটা সিহঁতে নাচায়তো সেয়াই আৰু কিন্তু মই শুনিছো আৰু সেনেকে চবে মানে বহুত মানে কয় কৈ থাকে আৰু বিগ
উম মই কিন্তু বহুত আগৰ পৰাই এইবিলাক মানে ৰিয়েলিটি শ্ব'বিলাক ফ'ল' কৰি আহিছোঁ
উম উম অ অ অ আৰু খাতৰৌ কে খিলাৰি চাইছিলা।
অ চাইছিলো এইবাৰো আহি আছে তো নতুন চিজেন।
অ অ ভাল লাগে মানে এডভেন্সেৰ সেনেকুৱা আৰু
অ ভাল লাগে সিহতৰ টাস্ক বোৰ চাই কিনে। মানে ভয়ো লাগে যে কেনেকে কৰে সিহঁতে বাপেৰে।
কিন্তু এইটোৱে। আচ্ছা এতিয়া এটা কথা পাতি আছো আমি মোৰ হঠাৎ কে মানে কিবা ষ্টাৰ প্লাছো। ষ্টাৰ প্লাছতো সেনেকে দিছিল নিকি সেনেকে মানে এটা আহি গৈছে তাৰমানে। সেনেকে চাইছো যেন লাগিছে সিহঁতেও কিবা কৰিছিলে নিকি সেনেকুৱা। মে সৰু আছিলো মানে কিন্তু বেছি সময়ত কৰা নাই চাগে সেইকাৰণে মানে ইমানটা মনত নাই। কিন্তু সেনেকে কিবা আছিলে চাগে। মই চয় সেনেকে চাইছিলো তাৰমানে ইমান মানে ভয়ানক লাগে আৰু সেইকেইটা চালে। কেনেকে কৰিব কি কৰিব।
অ সেইটোও হয় ঠিকে কৈছা তুমি। বাকী আৰু তোমাৰ কি চাই ভাল লাগে এনেই এনিমি।
এনেই। কি চাই ভাল লাগে মইতো এনে ধৰি লোৱা কেতিয়াবা।
কান।
উম হম হম গান মানে মই নাচোতো। চ' যোন কেইটা মানে বি অ ডেন্স কৰো। ত যিনকেইটা মানে বিচ্ থাকে অলপ বিত থকা গান কেইটা সি সেইকেইটাই মানে মই শুনো।
উম ভাল লাগে তেনেকে
অ অ ভাল লাগে ভাল লাগে উম বাকী তুমি এনেই কে ড্ৰামা চোৱা ন
অ কে ড্ৰমা
কেনেকুৱা কেনেকুৱা জেনেৰত চোৱা মানে ৰোমেন্টিক। আ উম,
মই ফাৰ্ষ্টটো ৰোমেণ্টিকৰ পৰা আৰম্ভ কৰিছোঁ মানে সেনেকুৱা টাইপে ভাল লাগে কপল চ'ব থাকে।
উম হুম
তাৰপিছত অলপ মিষ্টৰিয়াছ চালোঁ য'ত মানে চাচপেণ্ডচ্ থাকে তাৰপিছত এক একচনছ সেইবোৰ একচনছৰবিলাকক মাজতে চোৱা কৰিলোঁ।
উম, হম, মানে কি হোৱা মইও উম।
এতিয়া আৰু বৰ্তমান হৰৰ এটা চাই আছো। সেনেকে আৰু ফাৰ্ষ্টত মানে বেছিভাগ ৰোমেণ্টিকে চালোঁ। এতিয়া মানে লাহে -লাহে ওপৰত উঠি আছো আৰু এটা- এটা ষ্টেপ।
আৰে মইও মানে আগতে ধৰি লোৱা এই কভিডৰ সময়ত তেতিয়া মই আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰা ফাৰ্ষ্টটো মোৰ ৰোমেণ্টিকে আছিলে একেই আমাৰ অৱস্থা। ৰোমেণ্টিকৰ পৰাই আৰম্ভ কৰিছোঁ তাৰ পিছত অলপ আমনি লাগি যা আৰু। অলপ মানে হেয়াই চাচপেন্ঞ্চ টাইপ সেনোক- কুৱা অলপ বিচাৰিছো তাৰপিছত মেডিকেল টাইপ অলপ সেনেকুৱা ড্ৰামা চাইছিলো তাৰ পিছত আকৌ বহুত দিন হৈছে মানে ৰোমেণ্টিক চোৱা নাই। ত' সেইকাৰণে একমাহ আগৰ পৰা মানে সেনেকুৱা ৰোমেণ্টিক চাই আছিলোঁ। তে এনেকে এতিয়া আৰু ভাল লাগিল আৰু।
ত' চাই থাকিব লাগে আৰু ফ্ৰী টাইমত এইবোৰ চাইও ভাল লাগে আৰু। আমিতো এনে বাহিৰত নুলালে মোবাইল চাই থাকোতে যায়।
উম, আৰু মেডিকেল ড্ৰামা কেইটা যে সেইকেইটাও মানে বহুত ইণ্টাৰেষ্টিং আৰু বহুত মানে শিকিব পাৰি আৰু।
মই বাৰু মেডিকেল ড্ৰামা চোৱা নাই তুমি এনে চাজেষ্ট কৰিবাচোন কেতিয়াবা?
এ ধৰি লোৱা এই মেডিকেল বা অলপ ডিটাইপকিভ টাইপ যে।
অ',
মই মানে ইমান চাওঁ ন' মোৰ সঁচা কথা কবলে মানে ড্ৰামা কেইটাৰ মানে নামে মনত নাথাকে।
ঠিকে কৈছা নাম মনত থকা নাযায় মোৰ মানে কিছুমান যিবিলাক একদম ইমশনেল সেইবোৰৰ নামত আছে বা কিছুমান একদম মানে হিট কৰি যায়। ফেমাচ সেইবোৰৰ নাম মানে মনত থাকে।
মইতো এনে আগতে একদম ডাইৰেক লিখি থৈছো মানে কি- কি চিৰিজ মানে চাইছোঁ। তাৰ পিছত এই হৈ গ'ল আৰু পাঁচটা, ছয়টা মান চিৰিয়েচ লিখিলোঁ তাৰ পিছত আকৌ এৰিলোঁ আৰু সেনেকে আৰু ৰেকৰ্ডটো ৰাখা নাই।
মোৰ আজিকালি মানে কিবা হৈছ এ মোৰ ধৈৰ্যটো নোহোৱা হৈছে মানে এটাৰ পিছত এটা এপিছড চাব। কিয়বা
উম,
সেইকাৰণে কেতিয়াবা -কেতিয়াবা মুভিও চাওঁ।
হম, সেয়ে ছিনেজ কেটা চালে মান